হেল্ল' আহ কি কৰি আছা।
মই আছো এনে বহি আছো বাৰু। তই কি কৰিছা?
অ মইয়ো এনেই আছো ৰ। বাকী খবৰ ভাল
খবৰ তোৰ ভালনে?
আছো দে। বাকী এইটোক এটা কথা কবাহে মন গৈছে কথা কবা মানে কি আৰু অলপ বোলো এনে আছা। যদি এই কিবা ব্যস্ত নেকি এটা
নাই নাই ব্যস্ত নাই বাৰু কচোন কি কথা।
অ তই যদি ব্যস্ত নাই বোলো অলপ আলোচনাকে কৰো। এতিয়া আমাৰ প্ৰত্যয়েকখন ঘৰৰে নিজৰ মা দেউতা বা ভন্টি ভাইটি যিখিনি আছে। সেইখিনি আমাৰ কাৰণে ধৰ অ বহুত মানে মূল্যবান বুলি ক'ব পাৰি না। ত তাৰ বিষয়ত অ তো তাৰ বিষয়ে তই কি মানে পৰিয়ালৰ যিটো কি বুলি কম গুৰুত্ব বা মহত্বপূৰ্ণ নিজৰ জীৱনত সেইটো কি বুলি কবা খুজছে।
মানে জীৱনৰ মানে পৰিয়ালৰ এটা এনেকুৱা অংশ যিটো মানে চবতে লাগে এতিয়া মানে চা তই। যিমান ভাল পোৱা মানুহ নাথাকক মানে সমাজত চবেতো ভাল পাব পাৰে ত যি হব পাৰে কিন্তু চবতকে ফাৰ্ষ্টতটে মানে পৰিয়াল কাৰণ পৰিয়ালৰ মানুহৰ নিচিনা কোনে ভাল পাবা নোৱাৰে সেইটো সঁচা কথা। আৰু জীৱনত আগুৱাই যাবৰ কাৰণে। পৰিয়ালৰ চাপৰ্ট নহ'লে মানে সেইটো সম্ভৱে নহয় পৰিয়ালৰ মানে সহযোগ লাগবই আৰু চবতে কাৰণ এতিয়া ভন্টি আছে দাদা আছে মা দেউতাটো কবাই নালগে
আৰু কিছুমান এনেকুৱাও দেখিছো বাৰু যে পৰিয়ালে গুৰু নিদিয়ে ছোৱালীটোক বা ল'ৰাটোক বা ছোৱালীটোক। সিহঁতে মানে কথা অ সিহঁতে দি কাচ কৰিব নোৱাৰে কথা সেলেক মাক- দেউতাকৰ লগত, সেনেকে ডিপ্ৰেছনত পৰি যায় ল'ৰা -ছোৱালীখিনি বহুত।
অ বহুত প্ৰেচাৰ পৰি যায় অ। জানা এতিয়া তই যিকোনো এটা অ সমস্যা। চাৰ সন্মুখীন নোহোৱা কিয় মা দেউতাই আচল মানে কয় ন মা দেউতা ভগৱানৰ দুব বুলি কৈ ত সেই আৰু মা দেউতা অ যেতিয়া মা দেউতাক যদি গোটেই খিনি কথা আমি ধুনীয়াকে মানে কওঁ যে মা মোৰ এইটো হৈছে বা দেউতা মোৰ এনেকুৱা হৈছে। কিবা এটা নহয় কিবা এটো অ সমাধান উলিয়াবা পাৰব এ ধৰণৰ নহ'লেও সমাধান নহ'বা পাৰে সেই বস্তুটোৰ কিন্তু অ সমাধান নহ'লেও সেই বস্তুটো আমাক বুজা বুজি যে নাই এইটো নকবি বা কৰবি এনেকুৱা ধৰণৰ না
বহুত ল'ৰা ছোৱালী এইটো ভ ভয় খাই যে ঘৰত গালি পাৰিব বুলি মা ঘৰ ঘৰত কৈ দিয়া যায় এইটো কাম কৰা আপুনি কিন্তু ঘৰত গালি পাৰব পাৰি ঘৰত গালি পাৰিলেও মানে গালি পাৰি উঠি। সেইখিনি বস্তু চলিচন দিবই সমাধান কৰি দিবই সেই সমস্যাটো। গালি গালি পৰা কাৰণো এটাই নাই। অ গালি পৰা উম উম ভাল হয় সেইটোৱে। আৰু মই ভাবো যে গালিপাৰ অ কচোন ক গালিপাৰা ভয় কৰি কিনে মানে সেইটো মানে নকৰাকে ঘৰত নকৰাকে কাৰণ ঘৰত উলিয়াই বস্তুটো সমাধান হ'ব কাৰণ বাহ বাহিৰৰ মানুহ এটা কোৱাতকে ঘৰৰ মানুহক ক'লে বেছি ভাল। কাৰণ বাহিৰৰ মানুহক বিশ্বাস কৰিব নোৱাৰি আজিকালি।
আৰু বাহিৰা মানুহেতো কোনো বিশ্বাস নাই যি অ, তই এইটো কথা ধৰি ৰাখ তই যদি কোৱা যে এইটো কথা নকব সেই মানুহৰ কথাখিনি কৈয়ো দিব পাৰে বেলেগ ত বা, তই মানে অ যিখিনি অ, সেইটোয়ে আৰু কাকো বিশ্বাস কৰ কবা নৰি আজি, কালিৰ যিটো যুগ হৈছি।
মানে পৰিয়াল থাকাবিলাক মানে বহুত ভাগ্যৱান বুলি ক'ব লাগিব কিছুমানৰ ধৰক প পৰিয়াল নাই নোহোৱা মানুহো আছে, সিহঁতে মানে বুজি পায় আৰু যিগিলাকৰ আছে সিহঁতে বু যেবা পৰিয়ালৰ মহত্ব কি বা গুৰুত্ব কি?
অ সেইটোৱে আৰু মাহঁতে আমাক যি অ, মাহঁতে মা -দেউতাহঁতে আমাক আহ গালি পা বা পাৰে বা সৰুৰ পৰাই এটা সাখন মানে এইটো নকবি বা এইখিনি কৰবি, এটা শাসনত ৰাখে। কিন্তু সেই শাসনটো কিহৰ কাৰনে ৰাখে যাতে আমি ভাল হওঁ বা ভৱিষ্যতে সেই ভুলটো নকৰে যিটো মাহঁতে কৰেই মানে মাহঁতে সৰুতে যিটো ভুল কৰলা বা মাহঁতে নিজে গম পাইছে যে আমি এইটো ভুল কৰিলো আমাৰ ল'ৰা- ছোৱালীকেই সখিনি কৰাৰ নিদিও।
সেই -সেইটোৱে একদম ঠিক কথা কৈছা। আৰু মানে পৰিয়াল বুলি এনেকুৱা এটা বস্তু হয় যি মানে আমাৰ চাৰিওফালে মানে যেনেকে থাকে সুৰক্ষা কবচ তেনেকুৱা মানে পৰিয়াল আমাৰ সুৰক্ষা কবচ, মানে পৰিয়াল থাকালে মানে আমাৰ টেনচন মানে ফ্ৰী থাকে যি কিবা এটা মানে যদি বিপদ পৰো বিপদ কলি মানে মোৰ ওচৰত থ অহা মানুহ আছে।
আছে আছে আৰু এতিয়া তই আমাৰ পৰিয়াল এতিয়া দে মোৰ মা -দেউতাক যিখিনি লাগে বা আমাক যিখিনি এ সৰুৰ পৰা ডাঙৰলে পৰ হৈছি বা হয় নে নহয়? ত যিখিনি লাগে কোৱাৰ লগে লগে আনি দিছে, নিজৰ যিমানেই যিখিনি সমস্যা নাথ কেয়া কিন্তু আমাৰ যিখিনি সমস্যা পাওঁ সেইখিনি মানে লগে লগে সমাধান। নিজে বহুখিনি সমস্যয়াৰ সন্মুখীন হৈছিল কিন্তু সেই সমস্যা খিনি আমাক কেতিয়াও ন। কয় বা এইটো নৰু বুলিও নকয় অ অ সেইটয়ে।
সেইটয়ে আৰু মা দেউতা এটা নিবিচাৰে যেতিয়া। তেওঁলোকৰ নিচিনা ভুল আমি নকৰো তেওঁলোকৰ দৰে তেওঁল যিখিনি থম থমকি ৰ'ল তাতে এটা আমি। আমি থমকি ৰবা লগা নহয় আৰু সেইটো মানে তেওঁলোকে বিচাৰে আৰু। আৰু এখন পৃথিৱীত যদি কোন অ অ কওচোন কওক কওক? ক তই ক?
এতিয়া এ আমাৰ সমাজ সমাজ বুলি নহয় মই একা কিছুমান লৰা -ছোৱালীক দেখিছো অ যিবিলাকে মাক -দেউতাকে এনেকোৱা কলে খং কৰে। অ কিবা মানে যিকোনো কথা কলে বোলে নহয় পঢ় অলপ পঢ় এবাৰ তই এইটো কালাছ জুঠিছা অলপ পৰ পঢ়িব লাগিব কাৰণ আজিকালি জানাই তই কম্পিটিছনৰ যুগ, এতিয়া হান আজিকালি হানড্ৰেড পাৰ্চেনো কমেই বুলি ধৰব পাৰি কাৰণ আজিকালি হানড্ৰেড পাৰ্চেন্ট ইমান অ। সেইটোৱে, এতিয়া মানে সেই বস্তুতো মাহতে পঢ়িব কয় তেন্তে সেই মানুহ নিগেটিভ ই লয় বা যে নহয় মাহঁতে মোক এনেকে থাকে তেনেকে থাকে, সেই বস্তুটো সেই ল'ৰাটোৰ বা ছোৱালীটো কাৰণে বেয়া আচলতে।
বহুত বেয়া, আৰু মানে এটা সময়ত যিটো ল'ৰা -ছোৱালীয়ে সংকা থাক সিটো ল'ৰা -ছোৱালী এটা সময়ত যায় এইখিনি মাক -দেউ দেউতাক কোৱা কথাখিনি বহুত মিছ কৰিব ভাব যি যদি আমি মাহতে কলে, আমি মাহ কৰিলো হয় আজি আমি এনেকুৱা নহলো হয় তেনেকুৱা নহলো হয়। তামানে পষ্ঠা বুজি মানে হানড্ৰেড পাৰ্ছেন চিয়ৰ মানে গতিকে সেইকাৰণে পৰিয়ালক মানে প্ৰাধান্য দিব লাগে আৰু জীৱনত।
অ দিবা লাগে। আৰু যিহেতু আমাৰ শেষ আছে কাৰণ কোনো এটা সময়ত এটা আমাৰ জীৱনত এটা এনেকুৱা কেতিয়াবা পৰিস্থিতি আহে, যিটোত কোনো নাথা সেইখিনি টাইমত নিজৰ লগৰ লগ বিলাক কি হয় স্কুলীয়া জীৱনৰ লগ।
সেইটোৱে সেইটোৱে।
কিন্তু আমি ডাঙৰ কলে যে জীৱনত কিছুমান লোক থাকিব। কিছুমান বেলেগ বেলেগ আ আৰ্ট চাইস হৈ যায়। ত বেলেগ বেলেগ ক্ষেত্ৰত মানে ভাল হয় যাই। নম্বৰো নাথাকে আমি মানে কণ্ঠেকত নাথাকো ধৰা কিন্তু ধৰ সেই বস্তু। সিখিনি সিখিনি টাইমত যিটো পৰিস্থিতি সন্মুখীন হবি। তই সেই ল'ৰা বা ছোৱালীটোক মানে লগটোক নাাপাবাও পাৰা। কিন্তু সেইখিনি সময়ত সদায় মা দেউতাটো সদায়ে থাকিব।
থাকবেই থাকবেই আৰু মানে এনেকুৱা আছে কিছুমান যে মানে ম ল'ৰা ছোৱালী। হলিগলি কিছুমান মানুহ এনেকোৱা আছে যে মানে নিজৰ পৰিালোক মে নিগলেক কৰে এনেকুৱা মোৰ বাহিৰত বহুত ফ্ৰণ্। চাৰল এটা বহুত ডাঙৰ আছে বন্ধু বৰ্গৰ এটা মানে আছে মোৰলতা আছে বহুত। ত তহঁতে মই একো নকলেও হ'ব সকে মানে বহুতে ভাবি আৰু কিন্তু এইটো মিছা কথা।
এটো মিছা কথা আচলতে কাৰণ লগ বুলি কোৱাৰ লগে লগে এতিয়া মা দেউতাইতো পইচা লাগা। হ'ল পটকে বোলে নহয় পটকে দি দিলো। মাসতে থাৰ কৰি হ'লেও দিব তোক। কিন্তু অ কিন্তু ধৰ লগটো তোক মানে লগতটো কি বহুত। লোক ভাল থাকে কিন্তু কিছুমান আকৌ এনেকোৱাৱ থাকে যিটো নাটক। কৰে ভাল হোৱাৰ নাটক। অ অ অ মানে মই নিজে মোৰ জীৱনত পাইছো এই বস্তুটো।
উম।
অ মোৰ জীৱনত মানে মোৰ কি হ'ল বা দাদক যেতিয়া পালো ধৰ পঢ়ি আছো। পিছত যদি মোৰ ধৰ পৰীক্ষা। মানে পৰীক্ষা দি আহি অ মই মাক ফোন কৰিলো ধৰ মা এনেকুৱা হৈছে ভাল হৈছে বা। বেয়া হৈছে কথা খিনি কলো ত দি সিহঁতে কিবাকে শুনা পালা
উম চেছ
ইনচাল্ট মাৰা টাইপৰ হয় যে অ এই আজি পৰীক্ষা বেয়া হ'ল সেই বস্তুটো মানে মোৰ পৰীক্ষা বেয়া চমি ভাল হবও পাৰে বেয়া হবও মানুহৰ হয় সেনেকুৱা ক আজি ভালেই হ'ব প্ৰত্যেকবাৰে সেনেকুৱাও নহয় কিন্তু সেই বস্তুতটো সেই যে মোক মানে। ঠাট্টাা কৰি কেনে সেই যে বেলেগ এটাই মোক কয় সেই বস্তুতটো মোৰ মানে। বহুত দুখ লাগে আৰু সেইখিনি তাৰ মে। মোৰ মান য কিয় কলা সেই বস্তুটো মই ভাবি ভি ভ ভি মোৰ ম। ষ্ট্ৰেচ মানে এনেকুৱা হৈ যায়।
আজিকালি মানে সেইটোৱে সেইটোৱে সেইটোৱে আজিকালি মানে। পৰিয়ালৰ বাহিৰে বাহিৰা মানুহবিলাক যিমান। লগত থাকে সিহঁতে মানে নিজৰ স্বাৰ্থ আৰু নিজৰ মানে এটা মনোৰঞ্জনৰ থাকে মানে। তই দক্ষিণী মনিব লাগে সিনি সুখ লব সেনেকুৱা।
অ সেইটোৱে আৰু মোৰ সেইখিনি টাইমত মানে বহুত দুখ এতিয়া মাহতক মই সেইখিনি কথা গোটেইখিনি কথা কৈছো। ধৰ্মায় মোক কৈছে যে অ। একো নহয় একো নহয় সিহঁতৰ কথা শুনব নালাগে সিহঁতৰ যিটো বেয়াে কৈছে সেই বস্তুটো পজি। তিবলি লক মানে ভালকে।
অ আজিকালি।
তাই পঢ়িলো আৰু বেছি পঢ় এনকে কৈছে আৰু মানে সেনেকুৱা।
আজিকালি কেনেকুৱা মানে তাৰ পৰিয়ালৰ কিবা এটা কথা কবি দুখ মানে দুখৰ কথাটা কবি সেই দুখ। খিনি মানে সম্ভাৱিক পৰিয়ালৰানুহিনও হব কিন্তু যদি সেই কথাখিনিয়ে কোনোবা লগৰ লগৰ মানুহক। ক লগ মানে কোনবা এটা লৰা ছোৱালক ক সেইানে'ৰা ছোৱালীটো মানেেই দুখ মানে সময় হয়। নহয় কিন্তু সেই দুখটো মানে তোৰ ইনছল্ট কৰিব মানে তোক ঠাট্টা কৰিব মানে সেনেকুৱা।
অ অ আৰু আমাৰ আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা এটা লগ লাগে যিটো মানে আমাক অ একো ধৰ জাজ নকৰাকে একো মানে একো নোকোৱাকে এটা শুনা মানে মানুহ লাগে।
একদম এতিয়া ছোৱালী বিলাকো ভাল ছোৱালী বিলাকৰ ছোৱালী বিলাকৰো মানে কি ভাল মানে ম মাক তোমাৰ থাকে মাকৰ লগত মানে ছব কথা পাতিব পাৰে
অ অ এতিয়া ম অ মাকৰ লগত কবা পাৰি বাৰু কিন্তু সেইয় আৰু তহঁতৰ ম তহঁতৰ মাহঁতৰ লগত ইমান এটা ফ্ৰী হবা ভাল হৈও লগ খব পাৰা বাৰু কিন্তু হ'লেও আৰু আজিকালি কি হৈ হৈছে মানে আমাৰ নৰিয় কিন্তু আমাৰ দিনত আমাৰ দিনত মাহঁতে সৰুৰ পৰাই ধৰ এইটো কৰবী এইটো নকৰবি এনেকুৱা ধৰণৰ এটা ধৰ গালি দি দি পঢ়াই ছিল বা কিবা কৰিছিল ত আমি সেই মাহতৰ উ মানে মাহতৰ প্ৰতি যিটো ভয় এটা শ্ৰদ্ধা ভাৱটোতো আছে কিন্তু ভয়ো এটা আছে যে এইটো কলে মই মাৰবো এনেকুৱা নেকোৱা ধৰণৰ কিন্তু আজিকালিৰ যিখিনি আমাৰ অভিভাৱক সেই অভিভাৱক খিনি সৰুৰ পৰাই মানে তেখেতকও গম পাইছে যে অ আমিও ভয় কৰিছিলো কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে যাতে নিজৰ মা দেউতাকক ভয় নকৰে কাৰণ নিজৰ মা দেউতাকক যদি ভয় কৰে সিহঁতে নিজৰ কথা খিনি কবা নোৱাৰবো
অ কিছুমান বহুত বহুত অ বহুত ডাঙৰ সমস্যা থাকে কিছুমান মানুহ থাকি কিন্তু মানে ক'বা ন ঘৰ আহ
অ অ অ সেইটোৱে আৰু বেমাৰত ভুক্তভোগি হয় আহ এতিয়া বেমাৰৰ ভুক্ত ভোগী হৈ যায় সেই মানুহজন মানে
অ সৰুতে মইে তেনেকুৱা আছিলো ক'ৰবাত অ ক'বাত গলে দুখ পাও, দুখ পাই কিনে আ ঘৰত নকওঁ পিছত বেছি
উম উম উম বেছি হয় আহ তেতিয়া ক'বা লগা হৈ যায় অ অ সেইটয়ে আৰু তাকে। উম উম উম বাৰু ভাল লাগিল ধৰি লওক কথা পাতি।
কথাটোবোৰো ভাল লাগিল বাৰু কথাখিনি।
অ অ দে।
ঠিক আছে বাৰু হ'ব দিয়ক।
অহ।